হেল্ল', চাইফুল
অহ ', বল
ভাল ভালে আছা?
অহ ', ভালে আছো তুমি?
অহ ', মইো ভালে আছো। কি কৰি আছে?
আছো এনে বহি আছো।
বহি আছে এই মই ভাবিলো এটা বিষয় লৈ আলোচনা কৰিম আজি।
উম।
বিষয়টো হৈছে খাদ্য।
খাদ্য।
হুম।
ঠিক আছে আলোচনা কৰা যায়।
কাৰণ খাদ্য বস্তুটো এনেকা বস্তু যিটো আমাৰ
উম।
জন্মৰ পৰা আৰম্ভলৈকে মৃত্যু পৰ্যন্ত আমাৰ মানে চবতকৈ হয় সবতকৈ বেছি গুৰুত্বপূৰ্ণ। বস্তুটোৱে হৈছে খাদ্য। দ্য। হয় নে নাই?
হয় হয় খাদ্য অবিহনেতো মানুহ জীয়াই থাকিব নোৱাৰে।
নোৱাৰে। এতিয়া খাদ্য মানে বেলেগ বেলেগ ঠাইৰ খাদ্য বেলেগ বেলেগ ধৰণৰ হয়নে নাই?
হয় হয়।
বিশেষকৈ আমাৰ ভাৰতত বা আমাৰ নৰ্থ ইষ্টত খাদ্যৰ আহ যিটো ধৰণ বেলেগ বেলেগ।
উম সেইকাৰনে আমাৰ অসমৰ মেইন খাদ্য হ'ল ভাত।
হয়। ভাত, মাছ। দালি। আকৌ পশ্চিমবংগৰ বেলেগ বেলেগ বেলেগ বেলেগ খাদ্য ঠিক কথা। এতিয়া আমাৰ ধৰক নৰ্থ ইষ্টৰ যিবিলাক মানুহ আছে ভাত মাছ এইবিলাকে খায়। কিন্তু কিছুমান জনজাতীয় মানুহ আছে তেওঁলোকে ভাত আৰু মংস বেছি খায়।
মঙহ বেছি খাই অঁ।
উম বেছিকৈ আহ আকৌ সেই ভাত ৰান্ধি
আকৌ মানে আমাৰ আমাৰ যিখিনি মানুহ আছে সেইখিনিত মানে ট্ৰাইবেল যিবিলাক মানুহ আছে সিহতৰ খাদ্য অলপ বেলেগ ধৰণৰ হয়।
বেলেগ ধৰণৰ বেলেগ ধৰণৰ এক্সাক্টলি এক্সাক্টলি। যেনেকে আমিও ভাত খাওঁ সিহঁতেও খায় কিন্তু আমি ভাত খাওঁ কেৰাহীত ৰান্ধি আৰু ইহঁতে ভাত খাই কিছ মানে কিমান কে কিবা ফেচ জীৱল নহলে কিবা আ অনুষ্ঠানত তেওঁলোক কে চুঙাত ভাত খাই কিন্তু আমি চুঙা নেখাওঁ।
হয় হয়। ত' আমাৰ ইয়াৰ মানুহখিনি যেনে ম স বিলাক মানে ভালকে ৰান্ধি বাঢ়ি মচলা দি কিনি খায়। ট্ৰাইবেল মানুহখিনি কিন্তু মানে এইটো বইল কৰি খায়।
বইল কৰি খায় হয় হয় কিন্তু বইল বইল মাংস কিন্তু একৌ টেষ্টি বহুত।
টেষ্টি হয় টেষ্টি মানে হেল্থৰ কাৰণেও ভাল। অ আমি যিখিনি মছলাযুক্ত খাই আছো সেইখিনি সেইকাৰণে আমাৰ পেটৰ যিখিনি সমস্যা গেষ্টিক আৰু নানান ধৰণৰ বেমাৰত দেখা দিয়ে এনেকে মছলা খিনি খাই।
ঠিক ঠিক ঠিক ঠিক কথা হয় সেইখিনি আমি মানে ভাবিছো লাহে লাহে বস্তুটো আলোচনাত আনিম। আপুনি। অলৰেডি আনিলে। একজেক্টলি ভাল। তো কি হৈছে মানে আমি যিবিলাক খাদ্য খাওঁ খাদ্যটো একেই। কিন্তু খাদ্য খোৱাৰ ধৰণ টো অলপ বেলেগ বেলেগ। আৰু সেই ধৰণ বেলেগ বেলেগ হোৱাৰ কাৰণে আমাৰ অসুবিধাবিলাক বা বেমাৰ আজাৰবিলাকো মানে বেলেগ বেলেগ। হৈ আছে, হয়নে নহয়?
হয় হয়।
যেনেকে ধৰক ট্ৰাইবেলসকলে বেছিভাগ বস্তু কি মচলা কমকৈ খাব।
উম বইল কৰি খাব।
বইল কৰি খাব। কিন্তু আমি সেই বস্তুখিনি কিন্তু খাব নোৱাৰোঁ। বা খাবলৈ অভ্যাসো নকৰোঁ চেষ্টাও নকৰোঁ। একজেক্টলি।
কিবা ধাৰণা আছে চাগে। কাৰণ চাইফুল, উ', এই, মানে ট্ৰাইবেল মানুহবিলাকৰ খোৱা লোৱাৰ বিষয়ে কাৰণ, তোমাৰ আহ জন্মস্থান স্থানে হৈছে ট্ৰাইবেল মানুহৰ লগত। তেওঁলোকৰ খাদ্য বাসটো কেনেকৈ আছিলে অলপ যদি কয় আপুনি,
তাৰ মানে আমি যিটো সৰুৰ পৰাই চাই আছো যিহেতু আমি ট্ৰাইবেল মানুহৰ লগতে ডাঙৰ দীঘল হৈছো। মানে সিহঁতৰ যিটো খাৱাত, খোৱা লোৱাৰ যিটো ধৰণ মানে সৰুৰ পৰাই মই চাইছো যে মছলা জোখটো বেছি নাখায়। এতিয়া মচলাটো টোটেলি এভইড কৰিছিলে, মানে মছলাটো খালে কি হয়, সিহঁতৰ যে, মানে বহুত ধৰণৰ বেমাৰে দেখা দিয়ে, মছলা খালে। আৰু সিহঁতৰ যিবিলাক শাক চবজি বিলাক যে খাই সিহঁতে বেছিভাগে নিজৰ ঘৰতে নিজে উৎপাদন কৰি কেনে মানে যিটো, তাত কোনো ধৰণৰ, ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে। নিজৰ ঘৰতে নিজে, মানে অৰ্গেনিক ভাৱে যিটো মানে শাক পাচলিবলাক নিজে ঘৰতে বনাই খায়। আৰু এতিয়া দেখা গৈছে যে বজ বজাৰত যিখিনি বস্তু আহে, শাক পাচলি বিলাক তাত বেছিভাগে মানে ৰাসায়নিক সাৰ, ব্যৱহাৰ কৰে তাত নানান ধৰণৰ বেমাৰ আজাৰ দেখা দিয়ে তাৰ পৰা। সেইকাৰণে মই ভাবো যে ঘৰতে যদি, যিখিনি পৰা আমাৰ দৈনিক যিখিনি শাক পাচলি লাগে, কিন্তু যদি আমি নিজৰ ঘৰতে, অ'। মানে নিজে উৎপাদন কৰিব পাৰো, তেনেহলে আমাৰ বেমাৰ আজাৰৰ পৰা বহুত, খিনি অলপ, মানে আমি হেল্প পাম আৰু।
হ হয় পাম ঠিক, ঠিক কথা বহুত, বহুত কম হ'ব। এনেকে আজিকালি বহুত এটা ডাঙৰ সমস্যা হৈছে কি? আহ কৃষকসকলে যিবিলাক শাক পাচলি উৎপাদন কৰে। অধিক পৰিমণৰ সাৰ দিয়ে লগতে আহ যিটো কীটনাশক আছে যে কীটনাশক ইমান প্ৰয়োগ কৰে আহ যিটো কীট কীটনাশকতটো এনেকা ভয়ংকৰ বস্তু যদি আপোনাৰ চালত পৰে না অলপ কীটনাশক আপোনাৰ তাতে মানে আপুনি বুজি পাব কেনেকা লাগে বিষাব, পোৰাব তাতে হা সেই বস্তুখিনি কি হয় ডাইন আপোনাৰ শাক পাচলিত স্প্ৰে কৰে। শাক পাচলিত দিয়ে আৰু শাক পাচলিত দিলে সেই বস্তু খিনি কি হয়, শাক পাচলিয়ে গ্ৰহণ কৰি লয় গ্ৰহণ কৰি লোৱাৰ পিছত ত তাত থকা পোক পোক বিলাক খোৱা পিছত মৰি যায়। ত সেইখিনি বস্তু আমি খাই আছোঁ আৰু আমাৰ পেট হয় আৰু আমাৰ পেট ভিতৰত বহুত মানে এইটো আহ এটা স্পৰ্শকাতৰ মানে আমাৰ পেটৰ ভিতৰত টো তাতে মানে অকল ভাল ভাল বস্তুহে যাব। বেয়া বস্তু যাব নালাগে।
মানে এতিয়ালে হুম হুম দুটা ধৰণৰ মানে চাইডৰ পৰা আমাক মানে ক্ষতি কৰি আছে। এটা হ'ল আমাৰ মানে দৈনিক যিটো চ পাচলি যিটো আমি খাওঁ পাৰি এইটোৰ পৰাও আমাক মানে ক্ষতি কৰি আছে আৰ হ'ল মানে, যিবিলাক কি কয়, সেইটো যিবিলাক বস্তু মানে কোম্পানীত তৈৰি কৰা হয় যেনেকে মানে বি বিস্কিট, লেজ, কল্ড ড্ৰিংক এইবিলাকৰ পৰাও আমাৰ বহুত ক্ষতি হয়
হয়, হয়, হয়, ঠিক কথা। মানে আ একজেক্টলি আমাৰ বাচ্ছা বিলাক যে আছে বাচ্ছা বিলাকৰ পেটটো কিন্তু আৰু স্পৰ্শৰ থাকে কাৰণ দুৰ্বল থাকে না বা আৰু বাচ্ছাাবিলাক কি হয়, আমি বেছি মানে তেওঁলোকক এই চিপ্ছ নহ'লে কিবা কিবি ধৰণৰ বস্তুবিলাক খুৱাই আছোঁ। আৰু এটো কাৰণে বাচ্ছাবিলাক কিন্তু আজিকালি ভাত নাখায়।
নাখাই।
ভাত নাখায় কিন্তু আজিকালি বাচ্ছাবিলাকে, ভাত নাখায়।
না সিহঁতেও মানে সেই দোকানৰ বস্তুবিলাকৰ ওপৰতে বেছি নিৰ্ভৰ হৈ থাকে।
নিৰ্ভৰশীল হৈ থাকে হয়।
আৰু গাৰ্জেন বিলাকেও এই বুজি নাপায় বাচ্ছাবিলাকে যি কয় তাকেই কৰে।
হয় দেখা গৈছে যে স্কুলৰ যিবিলাক টিফিন বনাই দিয়ে গাৰ্জেনে ঘৰৰ পৰা তাতো দেখা গৈছে যে ব তমান, মানে ঘৰতে নিজে বস্তু খিনি বনাই দিলে হয়তো অলপ বেমাৰ মানে ল'ৰা ছোৱালীৰ কাৰণে ভাল হয় কিন্তু গাৰ্জেনে বলে দোকানৰ পৰা স্কুলত যাওঁতে কিবা বস্তু এটা লৈ দিয়ে বিছ কি দি হওক, বা কিবা চকলেট হওক যিকোনো বস্তু যেনে এই দোকানৰ পৰা কিনি কিনে স্কুলত টিফিন হিচাপে দি দিয়ে। এইটো কিন্তু, এইটো কাৰণে কিন্তু খু বেয়া এটা প্ৰভাৱ পৰি আছ
বহুত-বহুত, তাতে লিখাও থাকে ন এই কেক হওক, বিস্কিট হওক, হয় তাত তাতে কিন্তু ধুনীয়াকৈ লিখাও আছে। কি কি বস্তু আছে ইয়াতে? তথাপিও মানুহবিলাক মানে সজাগ নহয়। আৰু বাচ্ছাবিলাক বিশেষ কে বাচ্ছাবিলাক এইবিলাক বস্তু খাই আছে।
ত' আমি এতিয়া কেনেকে মানে আপুনি এটা পৰামৰ্শ এৰি দিয়ক মানে কেনেকে চলিব লাগ ল'ৰা-ছোৱালীবিলাকে কেনেকে লৈ স্কুলত মানে খোৱা খাদ্যৰ ক্ষেত্ৰত
হয়, হয় আমাৰ বিশেষকৈ মানুহবিলাকক আমি বস্তুখিনি বুজাব লাগে। বা আমি কিছুমান আ, প্ৰগ্ৰামো কৰিব লাগে। অনুস্থান কৰিব লাগে। বা স্কুল বিলাকত আমি ভিজিত কৰিব লাগে। শিক্ষকসকল থাক বিলাক য'ত থাকিব তাত আমি এখন, এখনকৈ কৰ্মশালা এখন যদি পাতিব পাৰোঁ আৰু এই বজাৰৰ যিবিলাক বস্তু আছে এটা যদি আমি তালিকা প্ৰস্তুত কৰি সেই অ', বস্তুবিলাকৰ ভাল আৰু বেয়া দিশ টো যদি আমি ভালকৈ বুজাই দিব পাৰোঁ।
উম।
কেনেকৈ বস্তুটোক প্ৰস্তুত কৰিছে কোম্পানীয়ে? তাত কি কি বস্তু আছে? আৰু সেই বস্তুখিনি খালে কি কি ক্ষতি হ'ব পাৰে? এইবিলাক যদি আমি বাছাবিলাক স বা গাৰ্জেনসকলক বুজাব পাৰোঁ স্কুলত হয় মানে। যদি সজাগতা কৰা যায়। তেতিয়া হলে মানে বহুত মানে এটা ভাল এটা।
ৰিজাল্ট আহিব আৰু।
আহিব ভাল এটা ৰিজাল্ট আহিব। ফলাফল এটা আহিব। আৰু এটা বিষয় হৈছে যে আমি গাঁৱৰ মানুহবলাকক আমাৰ এ আপুনি কোৱা ধৰণে জৈৱিক। যিবিলাক আছে। জৈৱিক খেতিত। কেনেকৈ মানে তেওঁলোকে আগবাঢ়িব পাৰে। বা জৈৱিক ক্ষেত্ৰ কৰাৰ কাৰণে আগতো মানুহ আগতে মানুহ বিলাকেো জৈৱিক খেতি কৰিছিলে।
এইটোয় আগৰ যিখিনি মানে ৰাসায়নিক সাৰ ব্যৱহাৰ নক কৰিছিলে সেইকাৰণে আগৰ মানুহে বহুত মানে লাষ্টিং হৈছিল। মানে বেমাৰ আজাৰো কম হৈছিল কিন্তু এতিয়া বৰ্তমান যিটো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কেনে মানুহৰ মানে আয়ুটোক। কমি আছে আৰু বেমাৰ আজাৰো বহুত দেখা দি আছে।
বহুত বহুত এইখিনিও আমি মানুহবিলাকক।
সেইখিনি আমাৰ মানে সদায় যিখিনি আমাৰ শাক পাচলি লাগে দৈনন্দিন জীৱন ব্যৱহাৰ কৰিবৰ কাৰণে সেইখিনি যদি আমাৰ ঘৰতে নিজে বনাই ল'ব। খোৱা যায় তেনেহলে মই ভাবো। অলপ হ'লেও কিবা এটা হ'ব মানে বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা এটা হ'ব আৰু।
হয় ঠিক কথা কৈছে আমি মইতো নিজে কৰো। মই নিজে কৰোঁ আৰু মানুহক। বুদ্ধি দিওঁ। পৰামৰ্শ দিওঁ যে মোৰতো কি বুলি কয় আহ শাক চবজি মোৰ ঘৰতে হয় বেছিভাগ। আৰু মই নিজে এইবিলাক কৰোঁ মানুহক। মইতো বেছিভাগ বস্তু ঘৰৰ পৰাই খাওঁ। কিনি নানো মোৰ ভয়ো লাগে। বজাৰৰ পৰা বস্তু কিনি আনি খাবলে।
বজাৰৰ বস্তুটো বহুত মানে, মানে বিচৰ বিষ যে, আছে বিষ বুলি কওঁ আমি যিটো সেইটোৰ নিচিনা হৈ গৈছে মানে বজাৰৰ বস্তু খোৱা মানে আমাৰ কাৰণে মৃত্যু মাতি আনা। একেই হৈ গৈছে।
সেয়ে আমি বস্তু খিনি মানুহক বুজাব লাগি
মানুহৰ মাজত আনিব লা
ত আপোনাৰ লগত কথা পাতি ভাল লাগিল। আহ, এনেকা পৰামৰ্শমূলক আলোচনা কৰাৰ কাৰণে আপোনাৰ লগত কথা পাতি থাকিম আকৌ ফোন কৰিম। কেতিয়াবা আপুনি ধন্যবাদ।